হেল্ল' হেল্ল-
হেল্ল
অ কি কৰিছা
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'
অ হেল্ল' শুনা পোৱা নাই? হেল্ল'।
হেল্ল'
শুনা পাই আছা নে?
অ হয় চাগে অ এতিয়া পাইছা?
উম পাই আছোঁ অলপমান মাত্ৰ মাতটো অলপ শ্ল শ্লকে আহি আছে কিন্তু বাকী পাই আছো দিয়া
অ অ অ হ'ব দিয়া পাইছোঁ এইবাৰ কি কৰি আছিলা? মই আছোঁ ৰবা কিবা কলেজৰ প্ৰজেক্ট দি অ কিবা প্ৰজেক্ট দিছে তাকে মোবাইলৰ পৰাই কৰি আছিলোঁ
আ ঠিক আছে- মোবাইলটো আজি কালি ফে লাগাত দি নহ
অ সেইটোৱে এতিয়াতো মানে গ্ৰুপ প্ৰজেক্ট দিছে ত সেইকাৰণে মানে মবাইলতে চাবমিট কৰি দিব দিছে বাকী বহীত লিখাৰ মানে কপিল লিখা মানে ভেজানে নাই আৰু।
নাই এই কিনিব লগা নাই মোবাইলতে কৰি থাকা যি কৰা এনেকুৱা।
তাকে তো চব তাতে পি ডি এফ পি ডি এফ বনাই মানে গ্ৰুপতে দি দিলে হয়।
উম আমাৰ। টো অলপ লিখিব কাৰণে দিয়ে কিন্তু বেছি ভাগ আমাৰ প্ৰজেক্ট চজেক প্ৰেটিকেল চেকটিকেল বিলাক মোবাইলতে হয় ছিল।
অ আজিকালি আৰু সেইয় ক'ত আৰু এনেকে চাবমিট কৰি থাকিব চাব বহি।
আৰু তে যা ভেজালো নাই ন এতিয়া আগতে মানে কি ক'ত মানে বহি বিলাক হেৰাই যায়। কিবা যে এতিয়া এটা বস্তু চামি কৰা থাকি যায় এইটো আৰু ৰেকৰ্ড হিচাপত।
আৰু কলেজত এতিয়া ইমান ইষ্টুডেন্ট নোৱাৰে ন এটা এটা কপি ছেক কৰি থাকিব সেইকাৰণে গ্ৰুপ পেচনমেন দি দিয়ে চাই লৈ আৰু সেনেকে।
আছে চব বিলাক মানে একে একে যিহেতু
অ সেইটোয়ে ভালো হৈছে এটো চাইডৰ পৰা
এইটো হয় কিন্তু এটা চাইডৰ পৰা অকল মোবাইলটোত লাগি থাকিব লগা হৈছে সেইটো।
এ সেইটো সেইটোৱে কথা। লকডাউনৰ পিছৰ পৰা হৈ গ'ল আগতে বাৰু ইমান নাছিল।
সেইটোয়েতো আমাৰ ঘৰতো লকডাউনৰ পিছতহে এনেকুৱা মোবাইল আমি পাইছো আ। আকৌ এইটো আমাৰ নকিয়া আছিল আৰু ছেমচাং চাং সৰু যিটো একদম এটো সেনেকুৱা কিপেট ফোনে আছিল তাৰপিছ চলিলে আমাৰ জিঅ'টো। যিঅত কামটো নহল অনলাইন ক্লাছ কৰিব নোৱাৰি তাৰ পিছত। আমাৰ এনেকুৱা ডাঙৰ ফোনটো আনিলে।
মোৰো অনলাইন ক্লাছ ষ্টাৰ্ট হোৱাৰ পৰাই এতিয়াতো বাকী আৰু ভণ্টিয়তো স্কুলতো ভাপৰে মোবাইলটো লাগি থা থাকা চোন।
আহ মোবাইলটোৰ চুমিজি নোচাকাই স্কুলত যোৱা স্কুল বন্ধ হলে গম নাপাবা।
আহ সেইটোয়ে কথা আগতে আৰু আমাক কৈ দিছিল স্কুলত। পিছদিনা ক্লাছ নহয় নালাগে আহিব এতিয়া মানে ৰাতিপুৱা মেছেজ দিব।
বেছিভাগ আমাৰ সিহঁত ল ছুটিৰ। সেই টাইমত বৰ্ডখন বাহিৰত থৈ দিয়া নাছিল লিখি কিনে। আজিকালি নথোৱা ন নথলেও সথা নে মোবাইলত দি দিব।
উ আজিকালি মানে স্কুল যোৱাৰ আগত একবাৰ মানে মোবাইলটো চাই যাবই লাগিব।
উম সেইটোৱে। আগতে আমাক কালি স্কুল আহিব নালাগে। আৰু চবৰে ঘৰত। মোবাইল নাথাকে ন হয় কিছুমানৰ প্ৰব্লেমো হৈ যায় ৰিচাৰ্জ চিচাৰ্জ কিছুমান নাথাকিব। পাৰে এইটোতো বুজিব লাগে এতিয়া। স্কুলত চব থাকে যিহেতু ত স্কুলত কৈ দিলেও হৈ যায় এইটো কথা আৰু ভয়ত নকল লও কথা নাথাকে।
উম চবেতো ইমান এনিটাইম নাপায় মোবাইলটো।
এতিয়া এতিয়া স্কুলত যিহেতু বাধ্যতামূলক হয় সিহতে স্কুল যায়েই বেলেগ কামটো নকৰে ত স্কুলত। তু স্কুলত বেছিাগ মোবাই ইউজ নকৰিলেও কথা নাথাকে এতিয়া আম কলেজৰ কথা অলপ বেলেগ দেচোন। কলেত বেছিভাগে স্কুলত নাযায় মানে কলেজত নাযায় বেছিভাগটো এনেকা পাৰ তেম জ্বব কৰে ন সিহঁতক বহুতকিন গান কাৰণে দৰকাৰ মবাইলটো লাগে। এইটো।
অ'কলেজত লাগে বাৰু উম। কলেজত এতিয়া লাগিবই ইমান দূৰলৈকে যায় অহা যোৱা কৰে সেইটোতো লাগিব কি। কিবা ইমাৰ্জেঞ্চি হলে। মোৰে একদিন তেনেকুৱা হৈছে, হা মোবাইলতটো চাই যোৱা নাছিলো মেছেজ। দিছে তাপিচত মই কলেজ। পাও পাও হৈছো আৰু তাৰ পিছত মোবাইলটো এনে অন কৰি চালো চাও যে কলেজ বন্ধ মই আৰু আধাৰ পৰা ঘূৰি আহিছো।
কেনেকুৱা লাগে ন এতিয়া।
তাকেতো ইফালেও।
লগত কোনোবা এটা থাকিলে কথা নাই কিন্তু অকলে আৰু হলে আৰু বেছি শান্তি লাগে।
উম সিদিন আৰু অকলেও আছিলো ইফালে।
আহ।
তেনেকুৱা হৈ যায় মাজে মাজে সেইটোয়ে এটা চাইদ পৰা। ভাল এটা চাইদৰ পৰা বেয়া।
কেতিয়াবা মোবাইলত বহুতো দেখা নাই এনেকুৱা পইচা লগাই কিনে গেম বিলাক খেলে। তাৰ পিছত পইচা ফাৰ্ষ্টটো জিকে তাৰ পিছত পইচা বিলাক যেতিয়া হাৰি থাকে হাৰি থাকে।
অ আৰু গোটেই কেতিয়াবা কিমান এনা কিমান এনেকুৱা আজিকালি। ফৰ্দ এইবিলাক ওলাই থাকে ফাছতে পইচা কমাই তাৰ পছত পইচা কাটি লৈ যায় গোটেই বেংকৰ পৰা
সেইটোৱে অকল সেইটো বুলিয়ে নহয়। ডাৰ ডাঙৰ এই বিলাকত বেংক এতিয়া যিহেতু বেছিভাগৰ ত' আজিকালি অনলাইনতো থাক। স নহতো মোবাইলটোত অ। অনলাইনে থাকে ত' কি বহুতো নাজানে ন, যে ফোনটো আহিলে এইটো অটি পিও ক'ব নালাগে। কিব কৰিব নালাগে।
আহ।
কিছুমানে আম আম বিলাক অলপমান জানো কিন্তু আমাৰ বিলাকতো বহুতৰে ভুল হৈ যায়। কিন্তু কিছুমানে এনেকুৱাকে ফোন আহে যটো সহা এনেকুৱাকে ফোনটো কৰে ন।
অ আমাৰ এতিয়া মা দেউতাহঁতে ভালকে গম নাপায় সেই।
অ' সেই তেওঁলোকেতো কৈ দিব ন কিবা অটি পি আহিছে কৈ দিয়াচোন কৈ দিয়ে সেনে।
অ সেইটোৱে।
এ অনলাইন না থাকিলেও প্ৰব্লেম থাকিলেও প্ৰব্লেম।
তাকেতো চব ফালৰ পৰাই জামেলা আৰু।
মানে কি অনলাইন আছিল যিদি মানে কি। বেংকট যাগিনে আ প্ৰশাসিষ্টে ম চছিলিল ন আজ দাৰেক মবাইল।
আৰু কাম কৰা মানুহ বিলাকৰ কাৰণে ভাল আৰু ঘৰৰ পৰাই কাম চাম কৰিব পাৰে হৈ যায় ইফালে এতিয়া। লিংকিত আছে ৰাতি যেটা দলটা কৰিলেও বস্তু আহি দি যাব।
সেই চাব এইবিলাক হ যি য কৰি চাকেইট ভাল
আৰু আজিকালো চব অনলাইন শ্বপিঙে হয় অফলাইনতো নহয়।
অ' আৰু অনলাইনৰ কমতো পাইযে অফলাইন গলে। সেটোৱে অফলাইনত দি। তুমি এতিয়া আনিব কাৰণে যোৱা তাক তোমাৰ গাড়ী ভভড়াই যাব কিবা যাব। অ এই একে পইচাই যায় কষ্টও নহয় খৰচা অলপ কমত হৈ যায়।
আৰু অফলাইনত বিচাৰি থাকোতে যায় ইখনৰ পৰা সিখন দোকান ঘূৰা কিবা কিবি ইয়াতেতো পুৰা জোখৰ পাই যায়।
সেটোৱে চাইজৰু দি দিব পাৰি।
হোম। আগতে নহলে আমি কিমান বাপৰে দোকান ঘূৰি ঘূৰি বস্তু বিচাৰি থাকিব লাগে।
একদম।
মানে মোবাইলটো হোৱাৰ পৰা মানে বহুত ভাল হৈ যায় আৰু কিন্তু এটা কথা একবাৰ যদি বাই চানস যদি মোবাইল বন্ধ কৰি দিয়ে তটো কাৰ কিমান প্ৰব্লেম হ'ব ভাবাচোন?
বাপৰে এতিয়াতো এইটো নহবই আৰু। মানে এইটো ভাবিবই নোৱাৰো মোবাইলটো নোহোৱাকে।
আগতেতো আমাৰ ইমান নাছিল, কিন্তু এতিয়া ইমান সৰু সৰু ল'ৰা -ছোৱালী বিলাক এ মোবাইলৰ এডিক হৈ গৈছে যে সেইকাৰণে মোবাইল নোথাকিব নোৱাৰে কিন্তু। আমাৰতো ৰিচাৰচ এইদিন নহলে আমাৰ চলি যাই মই থানাক সিহঁতে নোৱাৰো।
অলপ টাইম নেটৱৰ্কটো একদিনৰ কাৰণে বন্ধ কৰি দিলে কেনেকুৱা হয় বাপৰে। এই যেতিয়া পি চি হা।
পৰীক্ষাৰ কাৰণে যেতিয়া বন্ধ কৰি দিয়ে যে।
অ বাপৰে হাংগামা লাগি যায়। একদিনতে তেনেকুৱা হয় আৰু যদি মোবাইল নোহোৱা কৰে তেতিয়া কি হ'ব আৰু।
অ পাস তুমি ধৰা দু দিন বাছ ধৰি ল ধৰি চবে কৈ দুদিন নেটৱৰ্ক নাথাকে এতিয়া এদিনতে তোমাৰ নিদিন কৰ'বাত দহ বজাৰ পৰা। চাৰি বজালৈকে আজি বা নেটৱৰ্ক নাথাকে এনেকেটো ৱাইফ, এনেকে কৰোতে মানুহৰ হাল্লা।
তাকেতো, কি কৰিম কি নকৰিম চিনেমা টিনেমা ডানলোড দি উৎপাত অ সেইখিনিতে মধে মানে ইমাৰ্জেঞ্চি বস্তু বিলাক হৈ যায়।
অ আৰু চাব লগা মানে সেইখিনিয়ে মতে থাকে মানে এই চাব লাগিছিল থাকিব কৰিব লাগিছিল।
তাকেতো।
আৰু বেছিভাগ ঘটনাবিলাক সেনেকুৱা টাইমতে হয় যেতিয়া ৰিচাৰ থাকিব কিবা থাকিব নহয় যেতিয়া ৰিচাৰ নাথা তে কিবা নাথাকে সেইখিনি সময়ত ঘটনাও হ'ব কিবাও হ'ব।
উম মোৰো তেনেকুৱা হয়, কলেজৰ পৰা কিবা ৰে চহী কৰিব দিব, কিবা ফ্ৰম ফিলাপ কৰিব দিব মানে এ চব এক ফালৰ পৰা আহি পৰে।
একদম, আৰু হাতৰ এটা ইনকাম নাথাকিলে ৰিচাৰ্ছ কৰাটো প্ৰব্লেম হৈ যায়।
সেইটোৱে, এতিয়াটো বাৰু আমাৰ নিচিনাই এতিয়া কিমানে এনেকে মোবাইলতে কিবা- কিবি কৰি থাকে। সেইটো আৰু নিজৰ হাত খৰচটো ওলাই যায় আৰু কিমান কি আজিকালি আছে। অ সেইটোয়ে আৰু আজিকালি এটা ভাল হৈছে আগতেতো এনেকে মানে কণ্টেট ক্ৰিয়েটাৰ নাছিল এতিয়া কিমান কি চবে তো মানে কণ্টেন্ট বনাই কিবা কৰে নিজৰ ব্ৰেণ্ড খুল সেইটো ভাল ছে আৰু।
অ নিজৰ টেলেণ্টবিলাক দেখুৱাই আছে সেইটো বহুত বেছি ভাল হৈছে কাৰণ আগবাঢ়ি যোৱাৰ এটা মানে সেনেকুৱা পাইছে।
তাতে মানে বহুত ভাবিব লগা আছিলে আৰু যদি মানে কিবা মানে টিভি ইনডাষ্ট্ৰিত আহিব লগা হলে আৰু বহুত ভাবিবও লাগে।
আৰু ধৰি লোৱা তুমি ধৰি ল কে কৰে কিবা এটা কৰিলা কেকটো ফাৰ্ষ্ট তুমি তাক দিবই পাৰিবা। আজিকালি মো বাইলতে অৰ্ডাৰ কৰা কিবা কৰা সেই ভাল লাগিছে। তাৰে কৰিব প, তেনেকুৱা কৰিব পাৰি মোবাইলতে পাৰি আজিকালি।
কিমান দূৰৰ দূৰৰ পৰা ডেলিভাৰী কৰে কিবা কৰে গম পাই যায় মানে সেনেকে।
উম আচ্ছা আচ্ছা। সেইটো হিচাপত বহুতে ভাল হৈছে এতিয়া যদি মোবাইলটো ইউজ যদি ভাল তেওঁ কৰে ভাল যদি বেয়াকে কৰে বেয়া কিন্তু বেছিভাগ বেয়াতে চায়। আজিকালি বেলে। উম তাকে ত মোবাইলটো মানে ইউজ কৰিলে বহুত বেছি ভালো আছে। যিহেতু এই কত দেখা নাই ইউটিউব কৰি কিনে কি মানে কেনেকুৱা ডাঙৰ -ডাঙৰ হৈ গল। যে ডিম্পু বৰুৱাৰে কথা চোৱা, বিকাশ চেত্ৰীয়ে কথা চোৱা। তেনেকে কিমান মানে ইউটিউবৰ পৰাই কিমান ভাইৰেল।
অ কিমান এই গাঁওৰ এখন সৰু গাও এখনৰ পৰা আহা নলবাৰীৰ পৰা এতিয়া কিমান কি কৰি আছে বাপৰে কিমান কিমান দেশ ঘূৰি থাকে।
সেই চাগে ঘুৰা চব অলমষ্ট শেষে হব। আমি ইতালি ঘুৰ্ব গুৱাহা টী খনো ভালকে ঘূৰা নাই।
আৰু আজিকালি সেনেকে চিনেমাতো চিট পাই যায় কিবা কিবি। মানে ভাল হলে নিজে কনটেক্ কৰে। উম সেইটোয়ে, আগতেতো কিমান কি মানে লগ নাপায় আৰু তেনেকে কিমান অডিশন দিবা লাগে।
তাকেতো কিমান ইণ্টাৰভিউ চিটাৰভিউ দি কিনে এটা জবৰ কাৰণে কিন্তু আজিকালি এনেক কন্টেন্ট কৰি দিলেও মানুহে খাব পাৰি।
তাকে, মানে ভাল হৈছে আৰু নিজে মানে কিবা এটা ওলাই কৰি কেনে খাব পাৰি আৰু।
দিয়া তেনেহলে আৰু কথা পাতিমদে পিছত।
অ দিয়াতে
অ দিয়া।
উম।